এ তাত বাতি কৰিছো নহয়।
অ' কি লগাইছে?
চাদৰ।
অ
তিনিখন, আশি পকোৱা।
অঁ।
সেই গয়ালি দি দিছো। তাৰ পাছত তেই হে এতিয়াই আম কাটিছে।
অ' অ' যাম। যাম।
অঁ, ল'ৰা খোুলে নে কি?
লোৱা শুইছে।
অঁ, দিনা শুই উঠিলে গুচি আহিবা।
যাম যাম, উ' ভাত পানী খালে নাই?
খালো খালো।
কিহেৰে খালে?
মাটি দালি আছিলে। তাতে খাৰ দিলো। তাৰ পাছত ভাত কেৰেলা আলুগুটি ভাজিলো। চাটনি অকন কোৱা নছিল আছিলে সেইয়াই আৰু।
তা তাৰপিছত খুৰা গোণফালে গ'? ল
কামলে গল।
উম।
ছোৱালী সেই কলেজলৈ গৈ, তাৰ চিলাই শিকি আছে যে।
অঁ।
যৱইছক ল উম। আজি আকৌ ঘৰতে, হেই এ কাগজ কাটি কাটি
উম।
তগৰ হেৰি মানে কাটিং শিকাই আছে নাই? ঘৰতে হেৰি বে ব্লাজৰ কাটিংটো, কাটি পেলালো এ মো কৈছে
অঁ আছে যদি দি দিব, তেনেকে কাটি পেলাই লৈ যাব চিলায় আনিব পাৰিব
নহয় কাপোৰ নহয় কাগজত
অঁ কাগজতে।
ততে কাটিংহে শিকাইছে?
অঁ।
কাটিংটো শেষ হোৱাৰ পাছত যেনিবা হে চিলাই শিকাব।
ওম' তাৰপিছত লাহেকে মেচিন এটা লৈ দিব আৰু কিবা এটা কৰি।
কি মেচিন হেৰি কওঁ বোলো? মেচিনা এতাক তাকে লৈ দিব লাগিব।
দছ টকা পাঁচ টকা এটা ওলালে'ও চলি চলিবলে হব। এনে সেই চাদৰ জোৰে এনে চিংগুলকে লগাইছে ন জোৰেই?
শিংগুৰ
অঁ।
ৰণ হ
এনে আপুনি কিবা আৰু লগাইছিলে নাই আগতে?
তি লগালালো চাদৰ।
অল গানে
সেইজুতি লগাই কাটি আজৰি বেচিলো
অ'
পোন্ধৰ সকাহ বেছিলো।
অ' এনেই সেই গামোচাও কিমান ওলালে?
গামোচা বিছখন মই এইটো মানে থৈছো হে লগাই পেলাই।
হুম
চাহেই ক আইনা এ ফুল বাচি আছো এক ডাঙৰ, ডাঙৰ ফুলৰ হ'ব।
অ' তাকে সেই লগাই থাকিলো। খালোঁ, খালোঁ।
কিহে খালা?
ভাত মানে মটৰ মাহৰ ঘুগুনি, তাৰপিছত ভাত কেৰেলা, আলু ভাজি, মাছ। পছিলে এ ওচৰৰ বোৱাৰজনী ঘত ভাত খাবলৈ মাতিছিলে।
তাতে খালগে আৰু।
আহ। ওহাতি গ'ল।
গ'ল গৈ
অ' আ বেল আ বেলি আ বেলি আহিবা গাখীৰ চাহ খাবলে। অ' আ বেলি আহি বেলি আহি ৱাহ
উম।
কালিয় মাতিছিলোহে নাহিলাএ।
তাকেহে কালি মানে যাবলে অকণমান দিগ তেয়াৰ হ'ল আওঁ
উম উ। আজি আজি আহিবা।
আ যাম, যাম। এনেই হেই কাপোৰ চিলাবলৈ দিলে নে নাই?
দিলো, দিলো চাদৰ খন দ চাদৰ খন দহি পাতিলো।
অঁ
তাৰ পাছতে হেই মেখেলাখন চিলাবলে দিছো।
অঁ' চাবলে যাব লাগিব তেতিয়াহলে। এদিন পিন্ধিবলৈকো দিব আৰু।
মোৰ মোৰ জোখত হব জানো?
এ হ'ব হ'ব, মেখেলা খ নহলেও চাদৰ খন হ'ব নহয়।
অঁ-অঁ দলি হে কি ছোৱালী ভাগৰ খকে হলেও পিন্ধিব পাৰিবা।
তাকেহে মিলা মিলি চলিলে
অঁ নহয় মই লগাম নহয় আকৌ, পিছত এখন লগাই দিম বাৰু য়া
অঁ লগাব লগাব।
খেতি কেনেকুৱা, খেতি?
খেতি কঠীয়া পাৰিছে আৰু। সে আপোনাৰ কঠীয়া পায়িলে নে?
কঠীয়া পাৰিলে মাম, সাতৰ, সাতৰ পিছৰ পৰা।
অঁ তাকেই।
তৰ পিছতহে ৰৰুমো।
ত'ৰাোৱাল্িছ চ চাল্লি নথকা হলে গ'লো হেতে না এতিয়া ল'ৰা ছোৱালী আছে যে।
উম।
এতিয়া নিজৰ বুলি চিন্তা কৰিবলগীয়া হৈছে দেখোন।
অঁ। আগৰ ৰুৱাতে হে
আগৰ মতিয়া আৰু।
ত' নাই নহয়।
নাই নাই। ক মাথাই কন'ৰু বহেনো
অঁ।
আৰু খেতি কৰা নক কৰিলেও নহয় নহয়।
আমাৰ যে খেতি, খেতি ধৰণে কিমান কাম মায়ে, কেতিয়াবা যাব নোৱাৰিলে, খোৱা যাব নোৱাৰিলে। পইচা অসুবিধা হলেই সেই টোকে কৰে আৰু।
আমাৰো সেই বাৰিষা আগত ধান ক তাকে চব খুৱগত লৈ আছোঁ আৰু। কাৰণ কিস্তি চিস্তি কেইটাটো দিবই লাগিব। নে খাই নবৈ হলোও
হ'ম। অ' এই হেৰিতটো এতিয়া অনলাইন হ'ল নহয়।
অহ।
কৰিলা না নাই?
অনলাইন কৰিছিলো জানো পঢ়িলে নে নাই গমেই পোৱা নাই নহয়।
বস্তু কেইটা দিলান নাই?
দিলু দিলু ডকুমেণ্ট পইচা পাতি চব দিলো।
অ' কিমান লৈছে, কিমান লৈছে?
ত্ৰিশ টকা।
অ' অকল এিছ টকা?
অ' তেতিয়া ত্ৰিশ টকাহে লৈছিলে সেই কাগজ খন যে লৈ গৈছিলে তাৰপিছত বেলেগে একো লোৱা নাই দেখোন। কি কৈ দিয়ে নিদিয়ে নে জানো আৰু।
অ'
দহ হেজাৰতো পোৱা হলেও কিবা এটা কামত আহিলেহেঁতেন। উম।
দহ হাজাৰটোৱে বহুত কামত চাহিল ম
তাকে
এতিয়া অৰুনউদৈ বা দিয়ে নে নিদিয়ে।
উম। আগষ্টত দিম বুলি কৈছো নহয়।
তাকেহে। এতিয়া আগছলৈকে ৰাখি আছো আৰু।
দুমাহৰ পিছত আৰু
এতিয়া সেই চেনী দালি বন্ধ কইলে
মিঠাতেল দিম বুলি কৈ চিল চিলিণ্ডাৰ দিয়ে বন্ধ কৰিলে।
তাকেহে আকৌ সেই পেট্ৰল ডিজেলৰ দাম বাঢ়িলেই। গেছৰ দাম বাই হিলে
উম পঁচিশ টকাকে বাঢ়িছে আমাৰ ইয়াতৰ পৰা
আপোনালোকৰ গেছ ভালেই নাই
ভআলো ভআলো
উম
মই নশ আশী টকাত ভাল
অ
অ উজ্বলাটো পালা না
নাই পোৱা নহয়
হে
নাই পোৱা নহয়
সঁচা কে নে
সঁচাকে নাই পোৱা
অ তেতিয়া মই পাতিব লাগিব ৰ'বা
আমাৰ এতিয়া এটা ডাঙৰ গণ্ডগোল হ'ল নহয় এতিয়া গে চ বোলে গেছ ল'বলৈ মাথা মাৰিব লাগিব মোৰ গেছ এদাই হও হও হৈয়ে আছে গেছৰ কাৰ্ড খন এখন কাৰ্ডৰ কাম নাইকিয়া হ'ল ন নহয়
অ কেলে
মা মা নামত আছিলে যে
অহ
এতিয়া এখন ট্ৰেঞ্চ ফাৰো নহয় ট্ৰেঞ্চফাৰো নহয় নতুন
তাত লিং আছে না নাই অ সেইটো কথা আধাৰ কাৰ্ডটো লৈ গ'ল নে কি?
এইচ একোৱেই নাই দেখোন দোক উপমেশ
ডকুমেনচ ইয়াত একোৱেই নাই
উম হো
অঁ
হেৰি নহয় কি বোলে কয় এতিয়া মানে নতুনকে কাৰ্ড বনোৱাও বন্ধ কৰি থৈছে
চাজবোক চব লৈ গৈছিলা নি
একুৱে পোৱা নাই মাত কাপোৰ কেইটামানহে পাইছিলো আৰু তাকো হেৰি পিন্ধিব নোৱাৰা
সেইটো কথা
এতিয়া মানে মই গেছ চকাত বিচাৰি ফুৰিব লগীয়া হৈছে গেছ ভৰাবলে
অ অ
এতিয়া মানে সি গেছৰ কাৰ নতুনকে বনোৱাও বন্ধ কৰি থৈছে এখন উজ উজ্বলা লেজে সেইকাৰনে সাৰো কৰিব নোৱাৰি?
তো মা নামতে আছিলে নেকি?
ৰেচন কাৰ্ড মা নামত আছিলে এতিয়া মোৰ নামলে হ'ল নহয়।
অ' এতিয়াতিয়া তুমি পাৰিবা পুৱাব।
তাকেহে অ'
তোমাৰ ভাগৰ গোটেই খিনি দি পেলা
আহ।
এ হেই উ উ পোৱাব পাৰিবা। মই হে মানুহ এজনী ম মই মানুহ এজনীক সুধি চাম বাৰু যদি হেৰি হয় তেতিয়া আধাৰ কাৰ্ডটোৱে
উম।
ছত সেই ভোটৰ কাৰ্ডটোৱে লাগিব পায়
অ' আপুনি সুধিবচোন বাৰু
অ' সেইতা এতিয়া সেই ফটো মাৰি পেলাই দি দিম
উম।
মোৰতো হেৰি হৈ আছে কিন্তু আনিবলৈ এতিয়া মতাহে নাইকিয়া।
ক'ত ভোপুৰত নে?
ভুকপোৰত অ
অ'
চব সেই ভাৰত গেছ বিলাক তাতেহে।
ক
আপোনাৰ, আপোনাৰ এনে বাকী চব হৈ আছে? সেমানে এনেই আম খাব পৱা হৈছে নে নাই?
হৈছে হৈছে সেই আহা।
তাঁাটক কিমান আগবাঢ়িলে?
ৰাজ ভাই আছে
অ' হৈছেগে অ মানে?
অ', অ'
উ আৰু কিমান এনে মানুহ কিমান আছে?
দে দহগৰাক কিমান আছে কণত?
আহ। ঠিক আছে দি তেতিয়াহালে ৰাখিছো দিয়ক তেতিয়াহলে পিছতকে ফোন এটা কৰিবচোন বাৰু উম